হেল্ল'
অহ কি খবৰ?
ভাল তোমাৰ আজিকালিতো তোমাক দেখাই নাই যে?
মই ঘৰৰ পৰা বেছিকৈ মই ঘৰৰ পৰা বেছিকৈ নোলাও ন এতিয়া সেইকাৰণে এই কাম বন নাথাকে ঘৰতে একজাম‌ একজাম শেষ হ'ল কি কোনো কৰিম আৰু
আচ্ছা মোৰো আজি আজিকালি মানে এই কলেজৰ কাম হেঁচাত একদম আমনি লাগি গৈছে বুজিছা মানে মনটোৱে কেৱল এটা কথা কয় কথা কৈ আছে কৰিবলৈ পলাই যাও ব'লা।
কিয়?
এ মানে ভাবিছোঁ অলপ মানে দীঘলীয়া ব্ৰেক এটা লৈ কৰবা লৈ যাব মন গৈছে সেইকাৰণে তোমাক ফোন কৰিলো তুমিওতো ফুৰি ভাল পোৱা কিবা ভাল প্লেচ কে উ কোৱাচোন মনটো ফ্ৰেছ হৈ য যোৱা।
মইতো ভাল পাওঁ কিন্তু সেইকাৰণে মই বেছিকৈ যোৱা নাই কিন্তু মই তথাপিও মই য'ত গৈছোঁ ক'ব পাৰি যেনেকুৱাকে হেৰি মেঘালয় যিটো আমাৰ শ্বিলঙৰ হেৰি কেপিটেল হয় ন এ তালৈ গৈছিলো অকমান শ্বিলঙলৈ গৈছিলোঁ। তাৰ পিছত তোমাৰ হেৰিলৈ গৈছিলো মুম্বাই লৈ তাৰ পিছত তোমাৰ কলকতালৈ গৈছিলো তাৰপিছত বেংগালোৰলৈ গৈছিলো তেনেকুৱাকে গৈছিলো আৰু কিছুমান ঠাইত বেছি যোৱা নাই। তেনেকোৱাই গৈছিলো আৰু ট্ৰেভেলিং ভাল লাগে কিন্তু ইমান যোৱা হোৱা নাই
কি ক'লা?
ট্ৰেভেলিং ভাল পাও কিন্তু ইমান যোৱা হোৱা নাই। এই কাম বনত ব্যস্ত হৈ থাকো এতিয়া আৰু পৰীক্ষাও আছিলে আগতে এতিয়া পৰীক্ষা নাই বাৰু কিন্তু কিন্তু কাম বোৰ শেষ হোৱা নাই ন কিন্তু ঘৰতে বহি সেইবিলাক কৰিব লাগে। অনলাইন অনলাইন আৰু আজিকালি অনলাইনতো চ চিচতেম ন এই আমাৰ কিবা ৱক ফ্ৰম হোম উন্নত আছে সেই ৱাৰক ফ্ৰম হোমে কৰো মই
মোৰো ৱৰ্ক ফ্ৰ ৱৰ্ক ফ্ৰম হোমতে বেছি সুবিধা লাগ গে মান তুমি ঘৰত কম্পটেবোল প্ৰেছ এটা লৈ কে তুমি ঘৰত বহি কেনে কাম। কৰিব পাৰিবা তোমাৰ বাহিৰত গৰমত ওলাই যাব নালাগে।
তু এটো তুমি হে
শুনিছো মেঘালয়তো বৰষুণৰ দিমত মানে বৰষুণৰ দিনত বহুত সৌন্দৰ্য একদম বেলেগ হয় এটা
বৰষুণ জানো বৰ শুন তাতে যাইনি নিজৰা বোৰ আছে ন আৰু আমাৰ নদী বোৰো আছে ত সেইবোৰ চাই কিনে বহুত ভাল লাগিয়া তাৰ চৰ্ত হয় আৰু আমি যিটো চাই কিনে আমি বহুত ভাল পাইছো মটামতি আমি কেইজন গৈছিলো পাঁচ ছয়জন মান বন্ধু মিলি কেনে গৈছিলো আৰু চবতকে ভাল লগা সেইটো নিজৰাই আছিলে আৰু যিলাক পানী বোৰ যিবিলাক হেৰি চেভেন চিচতাৰ বুলি কয়সেটো নিজৰাটো সেইটোত মানে চাবলৈ বহুত ভাল লাগিছিলে আৰু বত মন লগা আছিলে
ময়ো এবাৰ গৈছো গৈছিলো এবাৰ মোৰ মানে অলপ বেলেগ ঠাইলৈ যাব মন গৈছে জানাম মানে মোৰ আচলতে এটা ডাঙৰ ডিম ডেষ্টিনেচন আছে যলৈ মই জীৱনত এবাৰ হ'লেও যাবই লাগিব
হে এতিয়া কিয় সেনেকুৱা কি কোনটো ঠাই আছে তোমাৰ কব পাৰিবা নেকি?
অ লাডাখ সেই নীলা আকাশ বিশাল পাহাৰ আৰু পেংগেং ৰিদ। তাতে কেম্পিং কৰাৰ মোৰ বৰ ইচ্ছা মানে বিশেষকৈ ৰড ট্ৰিপ কৰি যাব মন যায়।
এ তাতে চল ট্ৰেভেল কৰিবা নে তোমাৰ বন্ধু হঁতৰ লগত কৰিবা?
মানে বন্ধুহতৰ মানে চলোতো না নহ'ব চাগে। মইতো গাড়ী চলাবই ন না নাৱ নোৱাৰো। ত চাগে বন্ধুহতৰ লগতে যাম।
আচছা এনে কি হেৰি যাবা বুলি ভাবিছা হেৰি পাৰ্চনেল গাড়ী দি নেকি তোমাৰ ট্ৰেইনত?
বা তাতেতো মানে পাৰ্চনেল গাড়ী হলেও হ'ল মানে মোৰতো যোৱাতো মে ন কথ এইটো আ মানে আ কেনেকে আমি যাই আছো এইটো ডিপেণ্ড নকৰে।
আচ্ছা পইচা পাতিৰ কথা আহি যায় ন। সেইটো কাৰণে সুধিলো আৰু
হয় সেইটো
মইতো বাৰু যাব পাৰিম বুলি নাভাবো ইমান পইচা পইচা চইচা লাগে
হয় এ মানে ল লডখটো মানে বহুত সৰ্গ মানে সৰ্গ যেন লাগে। মই মানে যেতিয়া ৰিলচত চাও।
উম।
তেতিয়া দেখো মানে।
কি চোৱা?
ৰিলচত মানে আহে লাডাখৰ ৰিলচ বিলাক তাতে অ পাহ পাহাৰ, নদী চব আহে।
এ পাহে লাডাখত বুলি কিবা তেনেকুৱা কিবা তেৰৰিষ্ট আক্ৰমণ কৰিছিলে বুলি কিবা আমাৰ হিন্দু মানুহবিলাক মাৰি মে মা মাৰিছে বুলে ইয়াতে।
অ মই তেনেকে কিবা মানে শুনা নাই মই।
সেই ৰো কাৰণে কিবা কইবলে কিবা অপাৰচন চিন্দুৰ নে তেনেকৈ বোলে কিবা আমাৰ হেৰি ইণ্ডিয়ান আৰ্মী বিলাকে কিবা কৰিছিলে বোলে।
অ অ অ অপাৰেচন হিন্দু টো হৈছিল তোমাৰ জম্মু কাশ্মীৰ।
সেইটোৱেটো লাডাখ তাৰে ন। নে কি বেলেগ এটো?
অ অ লাডাখটো তাতে লাডাখটো ছিকিম নহয় জানো।
ছিকিমত নেকি?
হয়।
সময় আৰু তে তাতে ভাবি আছো মই।
অ তাতে ভাবি আছিলো।
বাকীটো মানে মাল মলদ্বীপছত মলদ্বীপছত যাই কেনে স্কুবা ডাইভিং কৰাৰো মন আছে। সাগৰৰ পাৰত বহি সূৰ্য্যাস্ত চোৱা। ভাবিলেই ভাল লাগে মানে। কি?
এইটো ক'ত আছে বাৰু আমাৰ অস আমাৰ ভাৰতত নে কিবা বাহিৰ তৰ বাহিৰত।
মলদ্বীপ চব মানে বাহিৰত হয়।
বাহিৰত ন
হয়
অ আত্চ্ছা বাহিৰত মানে মোটামুটি আমাৰ তাতে পাছপৰ্ট ভিজা চিজা তেনেকুৱা কিবা লাগে নেকি নে ডাইৰেক্ট যাব পাৰিব আমি
পাছপোৰ্ট লাগে পাছপোৰ্ট লাগে পাছপোৰ্ট মানে নহলেতো নাযাব যাব নোৱাৰো উম
আমি কিন্তু তাতে গৈছিলো কিন্তু মই উ নেপালত ইণ্টাৰ এবাৰ গৈছিলো কিবা চকুৰ ডক্টৰ দেখাব লগা আছিলে তাতে গৈছিলো আৰু
অ তাতেতো শুনিছো মানে চকুৰ মানে বহুত ভাল ভাল ডক্টৰছ আছে।
হয় আছে তাতে এই ভূটানতে এবাৰ গলো পিকনিক খাবলৈ মানে মোৰ তাতে পাছপৰ্ট নলগা নহয় মানে মই এনেই দুটা তিনিট মান তেনেকুৱাকে আৰু ইণ্টাৰনে্চনেলট্ৰিপ এশটকা গৈছে আৰু ইন্টাৰনেছনেল নহয় বাৰু কিন্তু আমাৰ ইণ্ডিয়াতটো নহয় ন সেইটো কাৰণে আৰু গ'লো তাতে দুবাৰ
আৰ নেপালততো আমাৰ মাউণ্ট এভাৰেষ্টখন আছে ন
হয়
অ তুমি তাতে গৈছিলা নেকি?
নাই যোৱা তাতে যোৱা নাই মই তাতে যাম বুলি ভাবিছিলো কিন্তু মোৰ মানে সময় নিমিলিলে আৰু এ মোটামুটি পাঁচ ছয় দিন মান থাকিলো তাৰ পিছত আহিবলগীয়াই হ'ল। মোৰ দেউতাহঁতৰ কাম বনো আছিলে। ত' সেইকাৰণে আৰু আহিবলগীয়া হল নহলে ভাবিছিলো অকমান তাতে কিবা তেনেকুৱাকে চাম বুলি আৰু কিবা হেৰি আছে ন কিবা কাঠমাণ্ডু নে তেনেকুৱা কিবা আছে নেকি? তাতে যাম বুলি ভাবিছিলো আৰু এ সময় নিমিলিলে আৰু কি কৰিম নো।
মোৰ মানে দেষ্টিনেচনত লিষ্টত মানে কেটো কাৰৌক- ৰেঞ্জ এইবিলাক দাৰ্জিলিং। এই এইবিলাক মানে মোৰ লিষ্টত আছে এইবিলাক তাতে যাম। ট্ৰেকিং কৰিম বুলি ভাবিছো সপোন দেখিছো আৰু।
ট্ৰেকিং? ট্ৰেকিংটো মোৰো বাৰু বহুত সপোন আছে কিন্তু ট্ৰেকিংটো কেতিয়া হ'ব মই সেইটোৱে নাজানো ৰ'বা। ট্ৰেকিংটো মোৰো কৰাৰ বহুত সপোন আছে।
আচলতে ভ্ৰমণ কৰিলে মানুহৰ চিন্তা ধাৰাবোৰ সলনি হৈ যায় নহয় নে?
নতুন ঠাই নতুন মানুহ বেলেগ সংস্কৃতিক এইবোৰ আমাক বহুত কথা শিকায়।
আটচা তুমি এনে সাধাৰণতে ভ্ৰমণ কৰিবলৈ তুমি বাহিৰলৈ গ'লে ট্ৰেইনটো ভাল পোৱা নে কি হেৰি এৰোপ্লেনটো ভাল পোৱা?
মই এৰপ্লেনত কেতিয়াও উঠা নাই মানে মই সদায় ট্ৰেন ট্ৰেন্দিয়েই যাওঁ। এতিয়ালৈকে যোৱা নাই তাৰপিছ অহ অ। যেতিয়া চাকচেচফুল হম তেতিয়া মে বি এৰপ্লেনত যাম চাগে?
হব পাৰে দিয়াচোন মই বাৰু এবাৰ গৈছিলো। এবাৰে যোৱা হৈছে।
ক ক'ত গৈছিলা এৰপ্লেন দি।
এ মই মানে কলিকতাৰ পৰাই আহিছিলো আমাৰ অসমলৈ, এ গুৱাহাটীত। নামিছিলো ক
কিমান টাইম লাগে?
মোটামুটি ফৰ্টি ফাইভ টু ফিফটি মিনিটছমান লাগে আৰু।
অ তাৰপিছতো তাতে মানে জামো থাকে ট্ৰে ফিক জাম বোৰো থাকে চাগে ঘৰ যাওতে যাওতে যতে মানে মানে তাতে কলকাতাৰ যাই কেনে তাতে ঘৰত
অ যাবৰতো যাম থাকে তাতে।
অ তোমালোকৰ মানে কোনোবা আছে নেকি তাতে না কি?
নাই নাই ফুৰিবলৈ গৈছিলো হোটেলতে থাকিছিলো ফুৰিবলে গৈছিলো। তোমাৰ তেনেকুৱা কোনো নাই আমাৰ আছে কিন্তু আমি মানে এনেকুৱা এনেকুৱা কানেকচনটো নাই আৰু। মানে আগত আমি য'ত থাকিছিলো ন আমি হেৰিত থাকিছিলো। টাংলা চাংলা সেইবিলাক চাইদত থাকিছিলো আমি তাৰপিছত আমাৰ পৰিয়ালবোৰ বেলেগ বেলেগ হৈ গ'ল কোনোবা ৰংগিয়াত আহিল কোনবা আমাৰ গুৱা গুৱাহাটীত গৈছে আকৌ গুৱাহাটীতো আছে আমাৰ তাৰপিছত কলিকতাত গ'লে কিন্তু তেখেতৰ লগত এতিয়া কানেকশ্যনটো নাই বাৰু। এই কাৰণে তেনেকুৱাকে যোৱা নহ'ল তেখেতৰ ঘৰত।
আচ্ছা।
নহলে আছে আমাৰ আছে বহুতো পৰিয়ালৰ মানুহ বিলাক আছে। তুমি ক'ত শুনি আছা এইটো কোনেও কব নোৱাৰে আৰু সেই সেইটোৱে কাৰো লগত কোনো তাৰ্মছ নাই। বেলেগ বেলেগে চব। এনে তুমি টাইম পাছ কথা উ কটাবলৈ তুমি কি কৰা টাইম কটাবলৈ
টাইম কটাবলে মানে গান শুনো আৰু তোমাৰ ৰিল চাইবে বেছিভাগ ৰিলচ মুভিজে চাই থাকো এইবিলাকে কৰি থাকো।
আমনি এতিয়াতো বন্ধ কলেজ বন্ধ কাৰণে আমনি লাগি যায় মানে কি কৰিম কি নকৰিম? কিছু বুজিয়ে নাপাও।
অ। তুমিটো কথাবাৰ তুমি ত বিএ বি এছ চি পঢ়ি আছিলা ন তুমি কৈছিলা।
অ অ মই বি এছ চি পঢ়ি আছো। এতিয়া তাৰপিছতো হম এই আমাৰ ম দিয়াটো ভালেই গ'ল এতিয়া ফৰ্থ ইয়াৰ আহিব নাজানো কেনেকা হব কি হব মই মোৰ আমাৰতো শিক্ষকসকলে ক'লে যে এইটো ইয়াৰ বহুত টাফ হব দে ভালকে পঢ়িবি এনেকে কলে আমি আৰু ক'তনো আমিতো এনজয় কৰি থাকিম থাকো এতিয়া ভাবিলো যে নাই এতিয়াতো অলপ ফকাচ কৰিব লাগিব পঢ়া শুনাত বহুত হৈ গল খেল ধেমালি খেল ধেমালি বহুত হৈ গ'ল আমাৰ
অ দিয়া ঠিকে আছে মই কথা পাতি মোৰ ভালেই লাগিল দিয়া ঠিক আছে
ঠিক আছে দিয়া আবাৰ কল কৰিবি দেই